হেল্ল' কি কৰিছা
এয়া আজি দেওবাৰ যে, চাফ-ঘৰ চাফা কৰি আছোঁ, বন চন কাটিছোঁ।
অ', হয়, নেকি? তাত বৰষুণ বৰষুণ দিয়া নাই?
অ দিছে মানে এতিয়া অকণমান কিন কিনকে পৰি আছে
অ অ
তাত পৰিছে নে
পৰিছে বৰষুণ বহুত বৰষুণ পৰি আছে
আমাৰ ইয়াত অকমান এৰিছে আৰু অকণমান ৰ'দতটো দিয়া নিচিনা কৰে আৰু অলপ কিন কিনকেও দি আছে
অ ৰ'দটো দিব চাগে
অ এনেইতো কালি ৰ'দ দিয়া কথাই আছিলে ৱেডাৰটো মানে ৰ'দ দিব বুলিয়ে কৈছিলে, অ ৰ'দ ৰ'দ দিব বুলিয়ে কৈছিলে বহুত ৰ'দ দিব বুলি কৈছে আজি আঠতি আঠত্ৰিশ ডিগ্ৰী পৰিব বুলি কৈছিলে।
আঠত্ৰিশ ডিগ্ৰী ন
অ এতিয়াটো ৰাতিপুৱা শুই উঠিটো বৰষুণটো পাই কিন্তু আচৰিত পাই গৈছো আঠত্ৰিশ ডিগ্ৰী পৰিব এতিয়া বৰষুণ পৰিছে পিছত মায়ে কৈছে ভাত হিপেলাই হ'ব চাগে বহুত দূৰত আছেটো
আমাৰ ইয়াতো বহুত বৰষুণ
আমাৰ এৰিছে অকমান ৰ'দতটো হেৰি কৰি আছে, এইটো
বান বা উম বানপানী আহে নেকি
জানো
অ ঐন বাৰত চোন ঐন ঐন ঐন বাৰত চোন এনেকুৱা দিনত বানপানী আহে হে ন
অ ইয়াত এতিয়াও আহে, আকৌ হেৰিটো ভাদ মাহটো আহে নহয় গৰম গৰম বন্ধ মাহ মাহত যে
অ অ গৰম বন্ধ মাহটো আহে ন
অ অ মানে বৰষুণ পিছতীয়া হ'লে পিছত বৰ আহে।
উম
নহলে পূজাৰ সময়তো বানপানী হয় গ
উম। হলে ভালে হ'ব দিয়া। আগৰ এইবাৰ যে বানপানী আছিলে ক'ত আছিলা? মানে দুহেজাৰ বাইশৰ বাই দুহেজাৰ বাইশত আহিছিলে নেকি ন?
অঁ সেনেকুৱাতে আহিছিলে অ, বাইশ নে তে্ৰশ কিবা এটা আহিছিলে আৰু।
অ', কি কৰি আছিলা ঘৰতে আছিলা নে বেলেগত গলাগে?
নাই ঘৰতে আছো, ক'ত যাম এতিয়া আমাৰ আগফালেও পানী পাছফালেও পানী হৈছে।
অ', খোৱা-বোৱা এনেই পানী অসুবিধা হোৱা নাই লেট্ৰিন বাথৰুমৰ?
নাই, নাই আমাৰ আমাৰ ঘৰৰ বহুত দৰা বহুতখিনিলৈকে মানে হেৰি হৈ আছে আমাৰ ঘৰৰত কাৰো সেয়ে হয় নাই, সাত বিঘা মান মাটি পানীত তিতা নাই নহয় আমাৰ চব মানুহ বিলাকতে মানে ঘৰত ৰাস্ত কাবা- দূৰত আছে ন?
অ', অ, আগফালে পানী হৈছে।
আগফালৰ পানী হৈছে, আগফালৰ সেই মাথাউৰি ভাগি বেলেগত ভাগিছে বহুত আগত ভাঙিছে। সে আগৰ পৰা পে ঘূৰি পেলাই পানীতো পথাৰে-পথাৰে আহি দুটা জেগাত ভাগিছে। ঘুৰি-ঘুৰি পথাৰে-পথাৰে আহিছে মানে, পথাৰে পথাৰে আহি আমাৰ বাথৰুমলৈে হৈছে আৰু লেট্ৰিন-বাথৰুমৰ এনেকুৱা হেৰিলৈকে
নহয় তোমালোকৰ আগফালে চোতালখন, চোতাল নাই নেকি?
চোতাল আছে, বহুত ডাঙৰ চোতাল আছে।
চোতালতো পানী হৈছিলে নেকি?
চোতালত পানী হোৱা নাই ৰাস্তা সতে মূৰা মূৰি যে পানী হোৱা আছিল। তেতিয়া সেয়া হেৰি তেতিয়া কি হৈছে মানে, এই ৰাস্তাটোতে যদি মৰা-মূৰি যদি পানী হৈ থাকে এফালতো পানী নাই ন। লন, মানে ৰাস্তাত তলে তলে মানে ফুটা বিলাক থাকে যে, এইবিলাক পৰুৱা ফু ফুটা কিবা-কিবি এনেুৱা ফুটাবিলাক থাকে যে। অ', নি গৈ নিগৈ-নিগৈ-নিগৈ পানীবিলাক মানে আমাৰ চোতালতো জমা হৈছেহি, লাহে-লাহে।
মানে ই-ইটো চাইডে একদম ৰাস্তাৰ সতি সমান ন ৰাস্তাই এনে এ, নদী এনে ধৰিবই নোৱাৰি ন।
উম
একম মানে সেইটো কাৰণে খুন্দা দিছে পানী দৰে যেতিয়া খুন্দা মাৰি আছেহি এফালো পানী নাই আমাৰ এফালে ৰাস্তাটো ভাগিলেইেতো ভাগি আহিব সেইকাৰণে লাহে লাহে পানীবিলাক মানে অকমান অকমানকে নিগৰি নিগৰি মানে চব মানুহবিলাকত চোতাল বিলাকত মানে অকমান অকমান হেৰি হৈছে আৰু দহ জেগ বিলাক পূুৰ হৈছেহি
বহুত দিগদাৰ বহুত মানে সে সমস্যাৰ সৃষ্টি হৈছিলে চাগে ন
উম আমাৰ ঘৰটো আমি ঘৰটোত আমিয়ে নাছিলো শিপা এফালে যে মানে নদী শি এইটো চাইডে যে পানী আ হৈছিলে বহুত পানী ন সেইফালে সেইফালে এটা এটা বিল্ডিঙো বিল্ডিং দুইতলীয়া বিল্ডিঙো মানে হেৰি হৈ যায় ডুখ খাইছিলে ইমান প ডাঙৰ পানী হৈছে দিয়াচোন
বহুত ডাঙৰকে আছিলে
অ এইটো মাহঁতে কোৱা মতে এইটো চাৰি চনৰ পানীতকেও বহুত ডাঙৰ হৈছে এইটো পানী
উম উম উম
কাৰণ এতিয়াৰ দিনৰ ৰাস্তা চোৱা তেতিয়াৰ দিনৰ ৰাস্তা চোৱা হল নহয় ক কোৱাচোন
উম উম সেইটো হয় বাও
তাত
এ এবাৰ এ এই এইবাৰ আকৌ আহে নেকি
এতিয়া এতিয়া ভাগিলে কি হ'ব এইবাৰ আমাৰ যদি এইবাৰ যদি পানী হৈ যায় বা আহাবাৰলৈ যদি পানী হয় তেতিয়া কি হব মানে আমাৰ এফালে ভাগিব চাগে কৰ'বাত এইখিনিতে কাৰণ এইটো চাইডে আগতে যোৱা বা চৰ ইটো চাইডে মানে নদী সিটো চাইডে হেৰি হোৱা নাছিলে ৰাস্তা নাছিলে অ চলতে মানুবিলাক নাথাকে নহু দূৰত আছে আছে
উম উম
এমলী মান্দাক আছে চী মানদাক আছে আছে সেইবিলাকত আছে বহুত দূৰত আছে সেইবিলাক কিন্তু এই ওচৰত এতিয়া মানে বহুত ডাঙৰ ডাঙৰ ৰাস্তা তাটা মাথাউ এটা দি দিলে মথাউটো দিছে এনেকুৱা বনাইছে পুল চুল নহক বনাইছে
যোৱাবাৰ তোমাৰ হেৰি মই মই ইয়াত নাছিলো মই তোমাৰ গলোগে হেৰিত এয়া মই বেলেগ এজেগাত গলোগৈ আমাৰ ঘৰতোন পানী সোমাই ন আমাৰ ঘৰটো চাপৰযে উ গোটেই মানে বকুৱৰে বগু পানী ঘৰৰ ভিতৰত আমাৰ
উম সেইফে এইটো চাইডে যেকৰা সোমালয
উম সাপে চাব নে বেঙে চাবানে কিচুৱে চাবানে চব মানে একদম ঘৰ ভিতৰত
অ সাপ বিলাক যে ইয়া হেৰিত থাকে। এ ঘৰৰ যে বাট তামত যে মেৰে লৈ থাকে কাৰণ সিহঁতত টো বাচিব লাগিব ন
উম
ইমান সাপ পানী তুমি সাপ চাবানে গুৰি কে চাবানে এ মাজে মাজেতো আৰু এনেকুৱা বহুত মাছ আছিল সেইবাৰৰ নিচনা নিচিনা আমি মাছো দেখা নাই মাহঁতে কৈছে ইমান আমি মাছ দেখিছো সেইবাৰ
ম উম
পানী হওঁতেনে
অ পানীহতে মাছ খাইছিলেনে নাই।
এই মাছ বিলাক দিয়ে নহয় আমি মাছ বিলাক ন মাছ নোখোৱা হৈ গৈছিলো মাছতো মানে এতিয়া যেনেকুৱা
আমুৱাই গৈছিলে আৰু
নহ নহয় নহয় মাছতটো মানে এতিয়া যেনেকুৱা সোৱাদ মানে এতিয়া খালে বা এই মাছটো বহুত ধুনীয়া লাগিছে ভাজি দিলে বৰ ধুনীয়া
আহ
প্ৰল অ ন এটো সেইটো কাৰণে মাছতো এনেকুৱা বেয়া। বেয়া খোৱাদ আহিছিল নহয় মাছটো যে মানে ভাজাল বা ভাজা বা বাচাৰ লগে লগে এনেকুৱা বেয়া গোন্ধাই মোৰ মানে এনে অ, মায়ও নোখোৱা হৈ গ'ল গ'ল। য'ত আমি মানে দালি চালি ভাত দি এনেকৈ খাওঁ। ইমান বেয়া গোন্ধাই। পানী বিলাক যে চব কলা কলা হৈ গৈছিল গৈ, ইমান লেতেৰা পানী দিয়াচোন। চবৰে লেট্ৰিন বাথৰুমৰ লেট্ৰিন বাথৰুমত এতিয়া বস্তু পানী বিলাক গৈছে, আক গেলা পচা পানী বিলাক গৈছে। ইমান, তাতেতো সিহঁত পানীতো মাছ, মাছ চাছ বিলাকত আছে ন। কেনেকুৱা বেয়া লাগে খাই। বহুত ছয় সাত মাহলেকে মাছ আমি বেপাৰীৰ পৰা কিনিলেও, পানী চানী শুকোৱাৰ পিছত বেপাৰীৰ পৰা কিনিলেও মানে মাছটো এনেকুৱা বেয়া এইটো মাছ আমি হেৰি বইল কৰি পানী পেলাই আকৌ, তেনেকে খাবলগীয়া, তেতিয়াও মানে সোৱাদ আহে টেষ্ট সোৱাদ।
অঅ
চব মানে কিবা নিচিনা হৈ যায় ন।
অ, বহুত। এতিয়া চোৱাচোন আমি যদি এই গেলা পচাত থাকো আমাৰতো বেমাৰে হ'ব দিয়াচোন।
উম, উম, হয় বাৰু।
তেনেকে সেই মাছ বিলাকতো হৈছিলে যেতিয়া একে ইমান, ইমান গেলা পচা পানীত থাকে। সিহঁতে, ইমান কোলা কোলা পানীয়ে। য'ত মানে, কিবা নিচিনা হৈ গৈছিলো। তাতো যদি সিহঁত থাকিবলৈ সিহঁতে সেই বেমা পাৰ হৈ গৈছিলে।
অ', অ', অ।
পানী পাই এইটো খাদ্য খায়।
উম, উম, সেইটো হয় বাৰু।
আকৌ আমাৰ ঘৰত চব মানুহে মানুহ আহ বহুত মানুহ আছিলে।
অহ ',
বিশ -পঁচিশটা মান মানুহ আছিলে গোটেই চোতালত আমাক, '
তাত মানে, তোমাৰ পৰা এই এইখিনি জাগাত পানী নাছিলে যে, এইটো কাৰণে।
অ', - নহয় -নহয় আৰু চোটালখনো বহুডাঙৰ বাকী বিলাকতহে -মানুহ বিলাকত চোটালবিলাক সৰু - সৰু। আমাৰ আগফাল -পাচফাল চব মানে, - একদম মানুহেই মানুহ হৈ আছিল থাকিও কিন্তু ভাল লাগিছিল দেই মানে অ ভাল লাগিছিল কিন্তু হুলস্থুলীয়া পৰিৱেশ হৈ আছিল ন',
অ', -অ ', ভালো লাগে কিন্তু কাই, - কাৰেণ- চাৰেণ্ট নাছিলে ন', লাইন- চাইন, '-
এ লাইন -মাইন চেইন নাহো নথওঁ, -
বিদ্যুৎ- বিদ্যুৎ যোগান বন্ধ আছিলে।
সেইটোতো নাছিলে আকৌ হেৰিও নাছিল নহয় উ নেটৱৰ্কটো নাছিল নহয়। মানে যোনখিনি জেগাত নেট, - পটকটো আছে আমাৰ সেনেট, নেটৱৰ্ক খুলি থৈইচিলে মানে মেচিন খুলি থৈছিলে। খুলি থোৱা কাৰণে মানে যেতিয়াই চব পানী ন', ইমান পানী হৈছে। চব পুলি চব', - ফুলি পেলাই থৈ গ'ল। নহয় বেয়া হৈ যাব যে, ' বস্তুবিলাক। মেচিন- -বিলাক বেয়া হৈ যাব, তাৰপিছত নেটৱৰ্ক মানে ৰাস্তাত। গ'লে ফোন এটা কৰিব পাৰে, এনে ঘৰত থাকিলে নোৱাৰে। মোবাইলটো চাৰ্জ দিবলে বেলেগ মানুক পঠিয়াই দিব লাগে। মানুহবিলাক নাও চলাই চলাই মেইন ৰাচতা পালে যায় মানুহ তাত তাত চাজ্ দিয়ে আনেগৈ য'ত আমি, এতিয়া, চাইকেল বা খোজ কাহি গাড়ীত যাওঁ। তেতিয়া তেতিয়া চব ত ', সমান হৈছিল তেতিয়া চব মানুহবিলাক', হয় নাও এৰি যায় অহ',
উম উম ভাল লাগেতেন তেনেকে
মানে জীৱনত চব চব লাগে অভ্যাস মানে চব অভিজ্ঞতা লাগে যে সেইটো পালো এবাৰ কিন্তু ভয়ো লাগে যেতিয়া মানুহ বিলাকৰ চিঞৰ বাসৰ কৰে ন ৰাতি হ'লে চিঞ বাসৰ কৰে পানী ভাগি যাব নো ঘপকে মানুহ বিলাক ৰাতিলৈকে নুশুৱে আকৌ যদি কবাত যদি ভাগিছেও একে লগে লগে ৰাতি গজায়হি
মানুহ বহুত হৈছিলে নে
বহুত মানুহ
উম মানে ভাল লাগিছিলে আৰু ভাল ভাল লাগিছিল ছিলে হয়
ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া
অ ৰবা ৰবা হেৰিয়